হেল্ল' কি কৰিছা?
এয়া এয়া এই ভাত কেইটামান খাই উঠিছো।
অ কিহে ৰান্ধিলে বাৰু ভাত?
এ ভাত মানে ভাত ভালকে পিছতহে বনাৱ ইতিয়া মইহে কেইটামান খালো ঠাণ্ডা ভাত আছিল কালি। মাছৰ সতি
কিহে?
মাছ।
অ।
মুনলী।
মুনলী সেয়া মোবাইল চাই আছে।
অ অ।
কিহে ৰান্ধিলে, এ মাহত কেনিবা গ'ল নি?
যাবহে কাপু পিন্ধিছে। কাপু পিন্ধিছে যাব এতিয়া।
ভাত পানী খাই মেলি যাব নে?
নাই, নাই, আহিহে কবহি আহি বনাবহি।
অ', এতিয়া লঘু আহাৰ এটা গ্ৰহণ কৰিছা চাগে?
হা?
লঘু আহাৰ এটা গ্ৰহণ কৰিলে চাগে এতিয়া?
অ'।
উম।
খাবহি আৰু ওলাইছে।
অ'।
উম।
কালি যে, কালি যে লগালে, কিমান গ'ল জানো অৰিহনা?
হম?
কালি যে লগালে কিমান গ'ল অৰিহনা? সেইবোৰ যে লগাইছিলে দৰ্জাবোৰ।
কালি হেই উ-ঊনত্ৰিশ হাজাৰ পাঁচশ।
অ'।
কাইলে কি বাও প
কাইলৈ অসমীয়া আছে, আৰু কাইলৈ খতম
কাইলৈ খ-এটায়ে হ'ব নি?
উম, কাইলৈ খতম।
উম। তেতিয়া তই ৰাতি ইয়ালৈ গুচি আহিলে আমি বাহনখন লৈ ৰাত তিপুৱা গুচি যাব পাৰিম আৰু।
অ', পাৰিম।
সেহেতি পাতিছেনে না বেলেকে পাতিছে? অ'। ৰাত-ৰাতি গুচি আহিবি, ৰাতিপুৱ সেইদিনাখন যোৱা আগতে ইয়াপা গু
উম, উম।
মংহ অকন আনিম আৰু ৰাতি।
হ'ব।
তোক থৈ পেলাই মই বিশাললৈ যাম গৈ। তাত মিঠাতেল অ-অকনমান লম।
অ', উম, উম। স্কুলৰ ড্ৰেছতে যাম আকৌ।
অ', স্কুলৰ ড্ৰেছতে যাব লাগিব।
উম, স্কুলৰ একেবাৰে ইউনিফৰ্ম টাইমত পোৱাকে গুছি যাম।
ৰেনকোটযোৰ আছেনে নাই?
ৰেইনকোট আছে বাও। দুইযোৱে আছে।
এই ধনঞ্জয়যোৰ ক'ত আছে?
মোৰ ইয়াতে আছে।
অ' ৰেইনকোট দুইযোৰ লৈ ল'ব লাগিব। কাৰন ক'ব নোৱাৰ ন, ম-মই তিতিলে একো নাই। তই আকৌ ইউনিফৰ্ম থাক
উম, ধনঞ্জয়টো ক'ত আছে? হা?
ধনঞ্জয়যোৰ ইয়াৰ ৰুমতে আছে। চাবি থাকিব নহয়, সেইযোৰ তোলে খাপ সেইযোৰ খাপ খাই পৰিব। বুজি পালি? থৈ দিম সেইযোৰ উলিয়াই পেলাই, যদি সি থৈ গৈছে। থৈয়ে যাব তাত কি কাম আছে? আৰু লৈও যাব পাৰে এইটো ক'ব নোৱাৰো
হ'লে তই পুৰণাযোৰ আছে যে হেইযোৰ লৈ ল'লেই হ'ল। মোৰলে কথা নাই।
উম, উম।
স্কুল আকৌ বাবা স্কুল আছে নহয়। অ', ৰ'ব ইমান বৰষুণ নাই। এইযোৰ ৰুমত আছে তহঁতৰ ঘৰতে এযো পুৰণা আছে যে সেইযোৰ লৈ ল'লে হ'ল। বুজি পালি?
অ', অ'।
মোৰ পেন আছে এইটো পেনত নিদি দই ওপৰতো হলেই হৈ গ'ল তোৰ খালি তোৰোৰ হেৰি কৰিল হয়।
উ কাইলে পৰীক্ষা পাছত গুচি আহিম ঘৰলে।
অ', কাইলৈ তাতে পৰহিলে স্কুল নহ'বৈ চাগে।
কবিলাম হা তাই খাবা
পৰহিলে কি তাৰিখ হ'ব ঊনত্ৰিছ তাৰিখ হ'ব।
উম পকাইলৈ ঊনত্ৰিশ।
কাইলে ঊনত্ৰিশ, পৰহিলে ত্ৰিশ। ত্ৰিশ আৰু একত্ৰিশ, একত্ৰিশ দিনিয়া মাহ নহয়, একত্ৰিশ দিনিয়া নহয় নি এইটো অ', ত্ৰিশ দিনিয়া, তেতিয়া পৰহিলে নগলেও হৈ যাব।
য দুই তাৰিখ মানৰ পৰা হে যাম যদি যোৱাটো
উ এয়া হেৰি আহি লওক।
অ', আহিলক অ'।
কমিছনা আহিলক।
ছ নাই হিল ক
কমিছনা এতিয়া মই কাইলৈ গুৱাহাটী যোৱা বাসুদেৱ মালিক মালিকনী আছে আকৌ বজাৰ সমাৰ কৰি থাকোতে দেখক কথা বেয়া নহ'ব জানো।
হয়।
খব একো নাই বাৰু এই খা খবৰ দিয়ে দি দিম আৰু তাতো এতিয়া কালিৰ ৰোতটো সিহঁতে এটা ৰোতা এটা আনি বনাই মেলি ল'ব পইচা কম পাম আৰু। সেইটো এতিয়া ফোনটো মাই উম ফোনত মাৰিলো সহঁতকো লোৱাাতটো কৈছে তেতিকে তাৰপিছত আমাৰ এইটো বনাও আৰু কি বহুৱাই থ'বতো নোৱাৰি।
অ', অ'।
এটাক কৈছ
পলিঅ'লে গ'ল নি মনাল
এ যাবলৈ ওলাইছে আও, যাবলৈ মানে উচাহ পং খাই যাওঁ দহটা চাৰে দহটাত খোলেহে।
উম তাৰপা ইয়াত থৈ গ'লেহি হ'ল আও।
অলপ দেৰি পাছত তালৈ যাম একেবাৰে বাঢ়ে বাঢ়ে লৈ যামগে আৰু
বাহে সেই বাহে বাহে মামি অ খ দাব সেই কিব
মামি নাযায়কেই তাকে।
বনাবা
হ ভাল থ কঠালটো পকিলে নি কঠালতটো পকিলে নি। নাই পকা।
মইাতো অকমান পকিবলৈ লৈছো এনা তেৰশ পঞ্চাশ টকা পালো কঁঠালত।
অ', গম পাইছো আমাৰতো এই অকমান পকিছে।
আৰুও অলপ থাকিলে সেইখিনি এতিয়া। বেপাৰীকেইটা কৈছে পুৰঠ হোৱা নাই পো
হ'লে মাতিবলৈ কৈছে। ন গছ আাৰি প
এেয়া বেপাৰ ক
চাব য ভা
এতিয়া সেই আগফালে সেইখন খুলি থ'ব লাগে তেতিয়া গৰমতো সোমাই নাথাকে ৰাতি।
ঘুলি খুলি থোৱাই আছে, বৰষুণ দিলে মাৰি দিওঁ।
বৰষুণত পোৱা নাই ন কালি ডাঙৰকৈ বৰষুণ আহিছিল যে তেতিয়া
নাই ব ন নাই ম
আটা নসোমা
উম ব
উ আজিকালিক আগত
আজি আজি নাহিব চাগে আৰু সেইটো
অ
সে খবৰটো দিয়া নাই নহয় হ'ল অ ন তাৰ পৰা চাৰে দ তালে আহ সেই আঠটা পয়ত্ৰিশ মানৰ আগত পাব লাগে আকৌ
ক'বাত তেতিয়া আমি
আমি সাতটাত গ'লে হ'ব আমি সাতটাত গ'লে হ'ব
অ সাত সাতাত গ'লে এতিয়া আমি ক'ৰবাত ভাত এসাঁজ কৰ'ৰবাত খাম কাইলে
অ ঘ অ ঘূই আহোতে
অ ঘূৰি আহোতে তই কবি কথাটো তেল ন ভৰাব নালাগে হোটেল আছেই
অ অ হব
তেল নভৱালৌ নভাও মানে তেলৰ মোক একো দিব নালাগে বুজি পালি নাই
অ গম পাইছো
এই ক'ৰবাত ভাত এসাজ খাই আহিম কাইলৈ ঘূৰি আহোঁতে দ'ত কাৰণ আমি ইয়াত আহি পাওঁতে বহুত দেৰি হৈ যাব নহ
হয় হয়
থলুৱা ভাত এষাৰ ক'ৰবাত খাবলৈ মন যায় নাই সেই হোটেলত নুহোমাওঁ আৰু তাত কিমান দাম
কমেই থালি চিষ্টেমত
কিমান মান ল'বা
সেইটো চালেই হেই নেকি ভ ভ এ এইটো নিৰামিষটো আঁখি নে নবত হেৰিটো এশ দহ টকা নে বিশ টকাখনে
থালিকে লৈ এ নিৰামিষ থঠালি এখন লৈ তাত আমি মাছৰ বজাৰ এখন বা বংশ বজ অক লৈ ল'ম হ'ব
অ সেইটোয়ে কৰিব লাগে
কৰিম তেল চেল ভৰাব নালাগে বুজি পালি
অ তেনচন নাই
মই তিনিশ টকা তেল ভৰা ফিটিং কৰি থৈ
অ
কথাটো উলিয়াবা হা
হেইটোয়ে কৰিম তে
উম খোৱাতটো লগা বাক সেইটো
বাকি আকৌ উম মই এইকেইদিনতে আকৌ সেই সমবোৰ আকৌ
ত উ মোৰতো আজি সোমাই যোৱা নাই তেতিয়া কালি খৰচ কৰি পেলান
হোমাব লাগে
উম উম
বা মানে এটা কলতে এশ বিশ টকা পাইছ ন
উম
তহঁতৰ ওচৰৰ মাটিবোৰ ৰুইছে নি নাই ৰোৱা নহয়
নাই নাই ক কঠীয়া উঠাইছে আৰু মানুহে
অ, এতিয়া আমাৰ বা খেতি কৰাতটো পাবলগীয়া মানুহ নাই দেখোন এতিয়া মিয়াকেইটো সেইটো আহিম আহিমকৈ নাহিলেই এতিয়া ঘৰত কম গৈ হয় স্বত্বাধিকাৰীয়ে দিম বুলি কৈছে আঠ হাজাৰ মই আঠ হাজাৰ মান খৰজ হ'ল বুলি - খৰজ হ'ব বুলি ক'লো এতিয়া কো সিদ্ধান্ত হোৱা নাই হ'লেও যদি মিচিং পাৰ্টি এটা কথা পাতিছোঁ ৰেডি হৈ যায় দি দিম আৰু। যদি নহলে ঘৰত কৰিব লাগিব। মিচিং পাৰ্টি এটা আজ এ মিচিং পাৰ্টি এটা আদি পাতিছো। মাজো হেৰিয় বৰ বি
নহ ঘৰত কৰিবলৈ ভাল কিন্তু এতিয়া আমাৰ ঘৰৰ পৰা যাবলগীয়া কোনো মানুহ নাই ভাতটো বনাই দিব পাৰিব। ৰোৱনী আৰু কোমৰা মানুহ লাগিবি এতিয়া ককাই আদি অকমান মাৰিলেকি
অ',
এতিয়া ককাও মাৰিব নোৱাৰে নহয়।
উম, হয় ৰহ।
কঁকালত ধৰিব গতিকে যদি কিবা যিটো সুবিধা সেইটো কৰিম আৰু নহলে ঘৰতে কৰিব লাগিব নহলে যেতিয়া মানুহটো যদি হব বুলি কৈলে কাইলৈ আহিম বুলিছে। আঠ বজাত আঠটাত আহিলে মই নাথাকোৱে নহয় ককাহঁত থাকিব। লাহেকে কাক কথা চথা পাতি যদি কওঁ বুলি ভাবোবে কৰি নহলে ঘৰতে কৰিব লাগিব পেলাই থব নোৱাৰি। মাহত যাব হ'ল এতিয়া নটা ব
এ ওলাই আছে মা ওলাবহে আছ বেয়াম হা
সেই মাত লগকাাবলৈ যাব।
অ',
পানীও নহয় পানীও হ'ল চাগে।
পানী শেক নদীৰ পানী ঘপকে হৈ যায় আকৌ ঘপকে শুকাই যায়।
একে কাল দে কাল - কাল বৰষুণ দিয়ে আছে ন' কালি ৰাতি আজি পৰহি।
বাইক পা নহ'ব জানো?
বাইক হব হলেও থৈ যাব।
বাইক নিব নালাগে মাজত সোমাই যায়। খোজকাঢ়ি লাহেকে পাৰ হবলৈ গুচি গ'লে হল বাইক খান এইফালে পাৰ কৰি থৈ গ'লে
সেইটো থৈ যাব ইয়াত আহি এইটো চাইডে।
নদীখন পানীটো শুকাই যায় আকৌ ঘপককে হৈ যায় সেইখন নদীত
এইখন এনেকুৱাই ঘপককে বৰষুণ দিলে পানীটো আহিয়ে যায়।
হা আকৌৰ - আকৌ ঘপককে নাইকিয়া হয়। উম-উম
উম, ককা গ'ল নি বৰ সভালে?
গ'ল অ, ওলাই পেলাই গৈছে চেঙেলী জানত আছে আজি চেঙেলী জান।
উম,
এই চেঙেলী জানৰ দেওতোলা ৰেল আলি কাষৰ নামঘৰটো যে
অ', অ',
তাছ তাকে হ'ব আমি ওলাও এই পলিঅ' খুৱাবলৈ ল'ৰাক উলিয়াওঁ।
ময়ো সেই ধুইছ উম, হ'ব।